হেল্ল' হেল্ল' অ শু শুনিছে শুনিছা ন কি কৰি আছিলা শুই আছিলা নেকি?
কাপোৰ বৰষুণ আহিব যে কাপোৰ কেইটা সোমাই লৈছো।
অ বৰষুণ ক'লা কৰি আনিছে ন বতৰটো
অ বতৰটো ডাৱৰীয়া কৰি আহিছে যে
আমাৰ এইফালেও মানে ডাৱৰীয়া কৰিছে আজি বৰষুণ দিব নেকি ঠিক নাই বতৰটো ইমান ভাল নহয় বাৰু।
অ অকন অকন এনেয়ো আহিয়ে আছে বাৰু।
অ অকমান অকমান সেইটোয়ে অকমান অকমান পেলাইছে বাৰু মানে ইমান বেছি নহয় আৰু। এনেকে ধৰক হেৰি কৰি পেলাই
এই আহিছে এই গৈছে এই আহিছে এই গৈছে এনেকে আছে।
বৰষুণটো বাৰু দিলে একো কথা নাই কিন্তু কি হয় তোমাৰ একেবাৰে গোপগুপীয়া গৰম টো উঠাই যে সেইটো কাৰণেহে বেয়া।
অ গৰমটো উঠিলে
গৰমটো মানে ৰ'দটো নাথা সেইটোয়ে ৰ'দটো নাথাকিলেও একে গৰমটো খুব বেছি পেলাই একেবাৰে মানে সেইটো কাৰণে মানে অশান্তি লাগে এনেই ঠিকেই থাকে ব অকনমান বৰষুণটো দিয়ে যে ঠাণ্ডা পৰিলে ভালেই হয় বাৰু।
ঠাণ্ডা উম উম সেইতোৱেটো
বাকী খবৰ-খাতি ঠিকে আছে ন
খবৰ-খাতি আ ঠিকে আছে। কৰি আছো কাম খকা কিছুমান বস্তু দৰকাৰ হ'লে মোক ক'ব ঘৰ দৰ্জা দুৱাৰমুখত ধৰ, কিবা-কিবি যদি ঊলৰ হওক, মণিগুটিৰ হওক কিবা লগাবলগীয়া হয় যদি পৰ্দাৰ লগত
হয় তুমি বনোৱা ন
অ অ মই এইবিলাক বনাও।
এই ঊল' যে যোনটো তোমাৰ বনাই যে আজি-কালি যে সেইবিলাক তুমি বনাই থাকা ন
অ ঊলৰ বনাও তাৰপিছত আকৌ আপোনাৰ এটা মেক্ৰম বোলা বস্তু এটা আছে সেইটো আপোনাৰ মই গণেশ হওক, ঝুমৰ হওক যি লাগে আপোনাৰ আৰু এই অকণ অক মণিগুটি এইবিলাক পেৰদ, মুৰ্গী এইবিলাক দৰকাৰ এ ক'ব পাৰে আৰু।
অ ভালে কৰিছা সেইবিলাক। কৰি আছা ঘৰতে এনেই থকাতকৈ সেইবিলাক কৰি থকাই ভাল ন
অ, অকণ অকণেই কৰি থাকো আৰু।
সেইটোৱে, আজিকালি সেইটো বহুত চলে নহয়? তোমাৰমানে আৰু আজিকালি কি সেইটোৱে একে বহুতেই কিনে, আজিকালি মানে দৰ্জাত এনেকুৱা পৰ্দাৰ হওক, হেৰিত হওক মানে চবতে লগাই সেইবিলাক বস্তু, সেইটো সেইবিলাক কিন্তু দেখিবলৈ ভালেই লাগে।
ভালেই লাগে অ ঊলৰ ডিজাইন দিয়া দিয়া ঊলৰ, আৰু আকৌ মণি গুটি বিলাকৰো আৰু কিছুমান এক্সট্ৰা, এক্সট্ৰা বনাই দিও নে?
সেইটোয়ে, কম দিয়া বাৰু ভাল লাগে। মই বাৰু ভালেই পাওঁ, মই আনিবও লাগিব ৰখা, আকৌ তোমাৰ কি হৈছে জানা? হেৰি যে তোমাৰ এইটো এই মাজতে যে খুব ওলাইছে যে এই জয়পুৰি চাদৰ যে ৰাজস্থানী মানে হেৰিটো যে চুৰনিটো, ৰাজস্থানী অ', সেই ৰাজস্থানী চুৰৰ্ণিটো তোমাৰ মানে কি কৰে মানুহে আনে। অনলাইনত আনি পেলাই তোমাৰ সেই চাদৰ মানে এক্সট্ৰা ধৰা, যোনবিলাক চাদৰ মেখেলা পায় ন। এই ইয়াতে পোবেন চোবেনতে পাই যায় কাপোৰত চাৰে তিনিশ, তিনিশ কে এনেকুৱা ধৰণৰ কাপোৰবিলাক পাই যে, তাত যে বনাইলৈ বৰ ধুনীয়া লাগে। সেই চেট
অ', মই আকৌ কি কৰিছো, আপোনাৰ এই চিংগুল মেখেলা চাদৰ বিলাক যে ছিংগুল আপোনাৰ একো নাথাকে, সেইবিলাক বনাই বনাইছোঁ বাৰু। ধুনীয়াকৈ ঘৰতে মানে মই নিজেই বনাইছোঁ।
সেইটোৱে আপোনাৰ ধৰক আপুনি নিজৰ কাৰণেও এযোৰ বনালে, আকৌ ধৰক আপোনাৰ কোনোবা যদি দৰকাৰ হয় এযোৰ তেনেকে বিক্ৰীও কৰিব পাৰিলে, অৰ্ডাৰ আজিকালি অৰ্ডাৰ সেইবিলাক বহুত চলে টো অৰ্ডাৰ লয়তো মানুহে বহুতে মানে লয়, সেইবিলাক সেইটো কাৰণে তুমি কিন্তু যদি তোমাক কোনোবাই ধৰা মানে, খোজে ধৰা কয় তেনেকুৱা এযোৰত সেই তেনেকুৱা এযোৰত তোমাৰ একে বনাই কৰি পোন্ধৰশ টকা লাগে।
উম, উম।
পোন্ধৰশ টকাত বি কি কৰিব পাৰি, মই মানে মাজতে অনলাইনত এযোৰ এখন আনিলোঁ, চাদৰ আনি পেলাই মই নিজৰ কাৰণেই বনাইছিলোঁ বাৰু চেট এটা। তোমাক বেয়া লগা নাই? তোমা খালী মানে হেৰি কৰিব লাগিব, সেইটো কিনি আনি পেলাই কিছুমানৰ আঠা সৰু সৰু বিলাকত আঠা লগাব লাগে, আৰু যোনবিলাক ধৰা ডাঙৰ ডাঙৰ ফুল থাকে থাকে ন, সেইবিলাক মানে চিলাই দিয়ে। লাগিব, মেচিনত চিলা চিলাই কৰি দিব লাগিব। আমাৰ ইয়াত বহুতেই বনাইছে, বনাই কিন্তু বিক্ৰীও কৰিছে, মই বাৰু বিক্ৰী এতিয়ালৈকে কৰা নাই,। মই নিজ ৰ কাৰণেহে বনাইছো।
অ', ময়ো বনাইছো বাৰু, মুগা ৰঙৰ এযোৰ কাপোৰ বনাইছো মানে এই ধুনীয়া অহ।
ভাল লাগে সেইটোৱেই, আকৌ বিয়াই চিয়াই পিন্ধি যাবলৈ সেইবিলাক কাপোৰ ভাল লাগে।
অ', অ', ভাল লাগে, আকৌ মন্দিৰ চন্দিৰো ভাল লাগে অকমান। পিন্ধি যাবলৈ। উম।
কৰিব লাগে, বগাত কৰিলেও মন্দিৰ চন্দিৰ এইবিলাক আকৌ ধৰা তোলনি বিয়া চিয়া খাবৰ কাৰণে ইমান বেছি তাৰমানে ধৰা হেভি কোনো নহয় ধৰক, মানে সেইটো তেনেকৈ পিন্ধি যাবলৈ ভাল লাগে। সেইবিলাক। ময়ো বাৰু সেইয়া ভালেই কৈছা তুমি, সেইবিলাক যদি বনাই কৰি মানে বি ক্ৰী কৰিব পাৰিলে, কোনোবাই যদি অৰ্ডাৰ লয়।
এইবিলাক বস্ টো আপোনাৰ কোৱাৰ্টাৰতে শিকিছিলো যে, এ এনেকে ধুনীয়া ধুনীয়াকে এই। পেৰত মানে কি ভাটৌ বনোৱা, ভাটৌ বিলাক সজাই সজাই হেৰি কৰা, আকৌ মুৰ্গী বিলাক অকণ অক কণ হেৰি তাৰপাছত মণি গুটি এইবিলাক মানে কোৱাৰ্টাৰতে শিকি মই চাৰ্টিফিকেট লৈ আহিছোঁ বাৰু, তাতে হেৰি তেতিয়া মানে গাঁৱত ইমান এটা বিচাৰি নিবিচাৰে, কিছুমানে অৰ্ডাৰ পালে মানে দিওঁ।
তুমি এটা কাম কৰিব পাৰা, গাঁৱত ধৰাচোন মানুহে ইমান গমো না পাই ন, ভিতৰত কি কৰি আছা কি বনাই আছা তোমাৰ ইমান গমো নাপায় কৰিব পাৰা, অনলাইনত বস্তুটো মানে কি কৰি অনলাইনত তুমি মোবাইলত মানে সেইটো বস্তুটো তুমি বনোৱাটো এটা পেজ খুলিলৈ তাত অনলাইনত দিব লাগিব। যে আপোনালোকক যদি লাগে, তেনেকে ক'ব পাৰে। এনেকৈ অনলাইনটো আজিকালি আজিকালি কিন্তু সেইবিলাক বস্তু বহুত দেখুৱাই থাকে আৰু তুমিও যদি তেনেকৈ ধৰাচোন মানে অকণ মানুহক যদি অনলাইনত ভিডিঅ' মানে মুখখন নেদখুৱালেও কথা নাই তুমি ব স্তুটো ধৰা বনালা। বনাই পেলাই অকণমান ভিডিঅ'টো কৰি থোলা কৰি থৈ পেলাই এডিটিং কৰি তেনেকৈ দি দিলা তেনেকৈও মানুহক বুক মানে বহুতেই বুকিং কৰে। আজিকালি তুমি চাবাচোন কাপোৰ ব্যৱসায় তোমাৰ ঘৰৰ দোকানত নাযায়া ঘৰৰ পৰাই তোমাৰ অনলাইনতে ব্যৱসায় কৰি থাকে।
উম, চব অনলাইনতে হৈ যায় উম।
অনলাইনতে বুকিং কৰি কৰি মানুহে লৈ থাকে, তোমা চাবাচোন আজিকালি সেইটো কাৰণে কিন্তু বহুত সুবিধা হৈছে মানুহৰ কিন্তু
সুবিধা অনলাইনটোৰ কাৰণে সুবিধা হৈছে উম।
সুবিধা হৈছে তুমি চা ভাবাচোন, ধৰাচোন, আজিকালি এতিয়া তুমি এই কাপোৰেই ল'লা, কাপোৰ এযোৰ তুমি মাজতে ময়েই কণ কণ ধেমাজি বা কাপোৰখন এযোৰ ল'লো, ম মানে ইয়াৰ পৰাই বুকিং কৰিলো, ধুনীয়াকৈ বুকিং কৰি তাৰপৰা ধৰ লৈ ল'লোঁ, এতিয়া আমাৰ ধৰক, তুমি তোমাৰ যদি বস্তু বস্তুটো ভাল লাগিলে মানুহে স্ক্ৰীণশ্বট লৈ বুকিং কৰি দিলে তুমি ধৰা ঘৰৰ পৰাই পাৰ্চেলটো দি দিলা। তেনেকে কিন্তু বহুত অনলাইনৰ আজিকালি মানে অনলাইনৰ এই বস্তুটোৰ কাৰণে ব্যৱসায় কৰিবলৈ বহুত সুবিধা হৈছে কিন্তু মানুহৰ।
অঁ সেইটোয়েটো
সেইটো কিন্তু মানিব লাগিব এতিয়া মানে মোৰো ঘৰতে মানে কি কৰোঁ আছে। আচাৰ চাচা বনাওঁ আচাৰ চা এনেকে আচাৰ চাচা বনাওঁ, আচাৰ চেচা বনাই কৰি মানে ওচৰৰত ধৰাচোন এই কোনোবাই কোনোবাই যদি কিনে আৰু নিয়ে আৰু তেনেকে এনেই ধৰক বাঁহৰ গাজৰ এইবোৰ। আমৰেই হওক এনেকৈ আকৌ বেহুৱাইটো বনাওঁ বেহুৱাইটো বনাই পেলাই ওচৰৰ মানুহে ধৰা কিনে সেই তেনেকৈ তেনেকৈ বনাই কৰি দিওঁ বাৰু। সেইবিলাকো ধৰাচোন সেইবিলাকতো কিবা এটা ওলাই থাকে আৰু।
ওলাই থাকে অঁ।
ওলাই থাকে এনেই থকাতকৈ আৰু কি নো আৰু সেইবিলাককে আছে চাচা এতিয়াটো মাজতে আমৰ আচাৰ খুব বনালোঁ ধেইৰ আমৰ আচাৰ বনালোঁ এতিয়া আকৌ বাঁহৰ গাজ উম আচাৰ বাহৰ গছটোতো এতিয়া অ বাঁহৰ গছটো এতিয়াতো মানুহে বহুতেতো খৰিচা কৰি থয় বহুতে আচাৰটো আকৌ বাঁহৰ গাজৰ আচাৰটো খাবলৈ মানুহে বহুত ভাল পায়। বিচাৰে কিন্তু মানুহে কিন্তু বাঁহৰ গাজৰ আচাৰটো বিচাৰে সেইটো খুৱাইছানে কেতিয়াবা
খাইছো অ মই এই ব বনাই বনাই মানে মানুহজনৰ কাৰণে থওঁ হেৰি আহ বাঁহৰ আচাৰ এইবাৰ মানে বনোৱা খোৱাই নাই গছতটো পাবলৈ নাই মই খুৰা এজন আছে তেওঁক কওঁ আন দিবলৈ তেওঁ হলে আনি দিয়ে এইবাৰ পোৱাই নাই কৈছে অ মই পোৱাই নাই পালে আনি দিম
গাজো বনাই মানে টেঙা কৰিও থওঁ আৰু আচাৰ বনাইও মানে থৈ দিওঁ আৰু
থৈ দিয়া সেইটো মানে বাঁহৰ গাজটো আকৌ আচাৰটো খাই ভাল লাগে আকৌ বাঁহৰ গাজটো দালিৰ লগত খাই কিবা এটা দালি আছে খেঁচাই দালি খেঁচাই দালি খেঁচাই দালিৰ লগতো মানুহে
মাটি দালিৰ লগতো আপোনাৰ চকলে চকলে কাটি দিলে খাবলৈ ভাল লাগে নহয়।
অ মাটি দালিটো খাই আকৌ মাটি দালিত খাই আকৌ হেৰিত খায় এইটো ভাজিও খায় বহুতে আকৌ ভাজিও খায়।
অ অ ভাজিও খাই অ
বহুতে ভাজি কৰি খাই এনেকে মানে মানুহৰ ধৰা বহুত ধৰণৰ খায় আৰু আমি বাৰু তেনেকৈ বাৰু সিমানো এই বাঁহৰ গাজটো তেনেকে ভাজি খাওঁ নহলে ভাজি খাই মই ইমান ভাল নাপাওঁ বাৰু ভাজি খালে অকণ তিটিকি তিটিকি হয় সেইটো অকমান তিটিকি তিটিকি হয় যে এনেই কিন্তু এই কচু পুলিৰ লগত যে টেঙাটো দিয়ে কঁঠাল গুটি দি দিয়ে সেই বস্তুটো বহুত ধুনীয়া লাগে বাৰু
অ সেইটো ভাল লাগে অ।
সেইটো খাবলে বাৰু ভাল লাগে তেনেকে এয়া বাঁহৰ গাজৰ আচাৰ বনালো আকৌ গাজৰ মূলা এইবিলাকৰো আচাৰ কৰে নহয়
অ কৰে অ শুকুৱাই পেলাই অকমান সিজাই পেলাই।
সেইটোৱে সেইটো আচাৰ খায়ো ভাল লাগে।
ভাল লাগে অ সটোও অকণমান টেঙা টেঙা নিচিনা লাগে যে ভালেই লাগে। খাই পেলায় উম
ৰচোন কেঁচলকীয়া সৰিয়হ দি পেলাই যে বনায় সেই আচাৰটো মানে বনাওঁ সেইটো খাবলৈ ভাল লাগে তেনেকে তেনেকে, মানে হেৰি কৰি পেলাই কৰি থকা হয় আৰু এই এনেই থাকিনো কি কৰিবা আৰু সেইবিলাককে কৰি থাক কৰো আৰু
মই বাৰু বনাও এইবিলাক বেয়া চেয়া বস্তুতো ঘৰত খাবৰ কাৰণে হে দেই বিক্ৰী কৰিবলৈ নহয়।
নহয় হে আমাৰ বিলাক
এতিয়া আমাৰ ঘৰত মানে নেমু ধেৰ হৈছে এতিয়া এই নেমু মানে বনাম আৰু অ হেৰি
নেমুটো আকৌ গোল নেমুটো আছেনে গোল নেমুটো আমাৰ বাৰু গোল নমুটো কিন্তু নিমখত ভিজোৱাতটো বহুত উপকাৰী দেই মানুহৰ যদি পেটৰ অসুখ হয় ন
অ', অ'
পেট কামোৰ হয়, যিটো পেট কামোৰ হয় পেট কামোৰটো হ'লে মানে মানুহ মই মানে কি হয় একেবাৰে সেইটো কৰাই দিলে পেটৰ কামো ভাল হৈ যায়।
অ', আৰু হেৰি ই আপোনাৰ বছৰ এবছৰ মানৰ বেছি ওপৰ হলে মানে আৰু ভাল।
বেছি সেইটোৱেইে যিমানে পুৰণা মানে নেমুটো নিমখত গেলাই থোৱা যিমানে মানে নেমুটো মানে হেৰি মানুহৰ অসুখ পেটৰ অসুখ কামটো ভাল হৈ যায় কিন্তু খাই দিলে কিন্তু পৰমানি ভাল হৈ যায় মানুহৰ পেটৰ কামোৰ।
উম, উম।
এতিয়া গোল নেমু আমাৰ আমাৰ কিন্তু নাই গোলনেমু
উম, উম, আমাৰো গোল নেমু নাই তি নেমু হেৰিহে আছে এই জৰা নেমু, সেয়াহে আছে।
তেনেকে নিমখত থলে ইমান হেৰি নহয়, খালে বাৰু ইমান হেৰি নহয় বাৰু
অ' সেইটো আকৌ নিমখত থবও নোৱাৰি নহয়, উম
নোৱাৰি। এইটো মানে কাজি নেমুৰ বা থৈ দিলে মানে গেলি যায় গৈ।
অ', কৈ হেৰি কৰিব লাগে টুকুৰা টুকুৰি কাটি অকমান ৰ'দত দি পেলাই হেৰি কৰিব লাগে আচাৰ বনাব
গোলনেমু নেমুটো মানে ক'লা হৈ যাব তথাপিতো কিন্তু গেলি নাযায়।
গেলি নাযায় অ'।
এইবিলাক মানে পেটৰ পোকৰ কাৰণে মানে ভাল আৰু। পেটৰ কামোৰৰ কাৰণে এইবিলাক। সেইটো তোমাৰ অনলাইনতে দিবা হয় তোমাৰ ফেচবুকে হওক
আজিকালি ঔষধো বনাবলৈ ললে নহয়।
এনেই থকাতকৈ এনেই থাকি দিনটো কি কৰিব গ গৰমত নোৱাৰ কৰিব নোৱাৰি,, সেইটো কাৰণে ঘৰতে কিবা এটা কৰি থকাই ভাল আৰু।